থাক কি কৰি আছা, শুব লৈছা নেকি শুব লৈছা নেকি এতিয়া
মই এতিয়া বহি আছো
ঠিক আছে বাৰু মই আপোনাক কিবা এটা ক'ম বুলি ভাবিছিলোঁ মানে আজিকালি ইমান গৰম পৰিছে মানে আজিতো বাৰু ঠাণ্ডা বতৰতো কিন্তু এদিন ইমান গৰম পৰি আছে অ মানে এইটো প্ৰদূষণৰ কাৰণে হোৱা যেন লাগে নে অলপ
হয়
তাকে আজি অলপ প্ৰদূষণৰ বিষয়ে আলোচনা কৰো নেকি
হয় হয় হ'ব মানে সেইটো যেতিয়া অ গৰমৰ আৰু না মানে হয় ৱেডাৰ বহুত চেনচ হয় হয় হয়
অ
হয় বতৰবিলাক হয় যেনিবা সেইটো আ-আ-আপুনি অ-আগতে ক'বাচোন অকমান
অ অ মই যদি প্ৰথমত ক'বলৈ যাওঁ অ প্ৰদূষণ মানে আজিকালি সেই মানে গুৰুত্বপূৰ্ণ বিষয় এটা হৈ পৰিছে আৰু মানে কি জীৱ জন্তু বা গছ -গছনি মানুহৰ মানুহ জীৱন বিশুদ্ধ বায়ু, মাটি, পানী সেইবোৰৰ কাৰণে পৰিৱেশটো প্ৰয়োজন আৰু ত' সেই পৰিৱেশ যদি আমি প্ৰদূষণৰ জৰিয়তে মানে কি জনসংখ্যা বহুত বৃদ্ধি হৈ গৈছে বা আপোনাৰ গছ-গছনিবোৰ কাটি আছে মানুহে আৰু মানুহতকে গাড়ীয়ে বেছি হৈছে মানে ৰাস্তাত। আৰু মানে আৰু কিছুমান মানুহৰ অসচেতন কাৰ্য কিছুমান কৰে সেইটোৰ কাৰণে মানে কি জাবৰ-জোথৰ পেলাই আৰু য'তে- ত'তে যাৰ কাৰণে অলপ পৰিৱেশটো প্ৰদূষিত হৈ আছে আৰ।
হয়।
আৰব প্ৰদূষণৰ ফলত মানে অকল মানুহৰে নহয় চব মানে জীৱ-জন্তু, গছ-গছনি চবৰে মানে ক্ষতি হৈ আছে আ
হয় হয়।
মানে আৰু প্ৰদূষণ বুলি ক'ব গ'লে আপুনি মানে ধৰি লওক বহুত ধৰণৰ প্ৰদূষণ আছে যেনেকে বায়ু প্ৰদূষণ আছে পানী প্ৰদূৰষণ হৈছে মাট- টি প্ৰদূষণ, শব্দ প্ৰদূষণ আৰু ধৰি লওক সেনেকুৱা ধৰণৰ আৰু এতিয়া আপুনি অলপ অলমান কি বুজে অলপমান কওকচোন মোকো?
হয় মই সেইটোৱে ক'বা পাৰিম যেনিবা আমাৰ যেতিয়া উম প্ৰকৃতিৰ সেইটো মানে যেতিয়া গাছ-গছনি সেইটো মানে যিটো অক্সিজেনটো মানে অ অ কমি হৈ গ'ল। যেনেবা সেইটো কিয় কাৰণে হৈছে যেনিবা গাছ-গছনি বহুত কাট- কাটি মানুহকেইটা বহুত মানে সেইটো
কয় যেনেবা সিটো মানে অ কাটি হে অ অ কাট তে হয় কাছ কাছনি কাটে ইয়াতে বহুত মানে পলিউচন হয় যেনেবা অক্সিজেনটো আমি যিকেইটা পাৱা সেইটো মানে ক্লিয়াৰ নহয় সেইকাৰণে সেনেকুৱাই হৈছে। আমাৰতো আমাৰ নেবা আমাৰ জোগাটো মানে প্লেচটো আৰু সেইটো মানে বহুত চুইটেবল হয়। মানে আমাৰতো অ আমাৰ অ সম প্ৰকৃতি মানে বহুত চুইটেবল মানে বহুত মানে ইনভাৰণমেন্ট বহুত ভাল আৰ সেইটো যিকেইটা বস্তু ফৰেষ্ট যৰ যি টি ফৰেষ্টৰ বস্তু যেতিয়া সেইটো গাছ-গছনি সেইটো যেনিবা কাটি উম উম। কাটি কাটি এতিয়াতো বহুত মানে চেফটি হৈছি। আগতে বো ৱা আ আগতখিনিতে মানে চছেফটি নোহোৱা আছিল এতিয়াতো বহুত চছেফটি হৈ আছে। আ যেনিবা আৰু সেইটোয়ে যেত- এতিয়া গাঁৱতে থকা সেইটো যেনিবা গাছ-গছনি সেইটোৱে বহুত মানে আমাৰপ আমাৰ যেনিপ যেনেবা উম উ মা আমাৰ মানুকিতা যেনিবা সেইটো মানে আহ। কোনোবা কোনো মানে ভাবি ভাবি নলয় মানে সেইটোয়ে সেইটোৱে কে মানে কাটিলে যে আমি অক্সিজেন পাব উ মানে সেইটো মানে নাভাবে যেনিবা সেইটো যিকোটা হয়। এ এটা ডাঙৰ গছনি কাটি দিলে সেইটো মানে সৰুত টো মাই টাইম লাগিব যেনিবা সেইটো গছ হল হ'বা সেইটো হয় হয় না- ভাবে আৰু সেই বোটটোটোৱে যেতিয়া যে আমি আছে না ফাইভ জুনৰ ইনভাৰমেণ্টেল ডে সেইটো মানে বহুত আমি আমি বহুত মানে সেইটো গাছ-গছনিটো ৰুবা লাগে আৰু সেইটো যেতিয়া অক্সিজেনটো মানে ভাল হয়, মানে মানুহৰ জীয়াই থকাতে বহুত মানে
যেনেবা সেইটো মানে আহ
দৰকাৰী আৰু।
অ-অ, দৰকাৰী হয়, দৰকাৰী হয়-হয়। দৰকাৰ হয়-হয়। দৰকাৰী হয় সেইটো মানে আমি মানে সেই যিটো ভাবি লয় সেনেকুৱা কৰিব লাগিব তাৰপিছত আৰু এতিয়া নেশ্যনেল পাৰ্কৰ যেতিয়া সেইটো অ কয় আহ সেইটো। হয়-হয়-হয়। যেনিবা সেইটো জীৱ-জন্তুবিলাক যেনেবা সেইটোৱেই মানে আহ জীয়াই থাকি বা আহ যিটো আমাৰ ঘাচ লাগিব আৰু আহ আহ সেইটো মানে আৰু কি আহ গছ-গছনি লাগিব আৰু হয়-হয়-হয়-হয়-হয়। আৰু যেতিয়া আমি নদীত পানী নদীত-নদীত যেনেবা পানী আহে না সি যেনিবা সেইটো মাছ জীয়াই থাকিবলৈ ইয়াতে লাগিব পানীবোৰ ফ্ৰেচ পানী লাগিব। হয় না নহয়? যেতিয়া আৰু আমাৰ সেইটো পলিউচনটো বেছি হৈছে যেতিয়া আমাৰ পুখুৰী আছে, ফিছাৰী কৰে সেইটো ফাৰ্মিং। সেইটো ফাৰ্মটো কেনেকুৱা হয় এতিয়া যেতিয়া বহুত কেমিকেলি বস্তু ঔষধ দি সেইটো মাছটো ডাঙৰ হয়। সেইটো খাই আৰু আমাৰ যেতিয়া হেল্থদত বহুত মানে প্ৰব্লেম হয় যেতিয়া আমাৰ স্বাস স্বাস্থ্য মানে মানুহৰ যেতিয়া সেই বস্তুটো খালে মানুহটো মানে ভাল নহয় মানে সেইটো অ হয়-হয় মানে হয়। যি বস্তু মানে সেইটো ঔষধ দিয়া বস্তু হয়। আমাৰ মানে সেনেকুৱা বহুত পলিউচন আছে আৰু আৰু আমাৰ এতিয়া বহুত যেনেবা গাড়ী গাড়ী, মটৰ যেনেবা সেইটো আৰু যেতিয়া ৰাস্তা-ঘাটত মানে সেইটো আ আহা যায় সেইটো বহুত পলিউচনটো বহুত মানে সেইটো মানে মানুহৰ মানে জীৱনত জীয়াই থকা মানে বহুত মানে ক্ষতি হৈছে আৰু সেইটো। আৰু ইণ্ডাষ্ট্ৰী-ইণ্ডাষ্ট্ৰিবিলাক যেতিয়া ইণ্ডাষ্ট্ৰি আছেনে সেইবিলাক সেইটো যি যেতিয়া ইবিলাকৰ কাৰখানা পৰা আহা সেইটো যেতিয়া অ! সেইটো হয়। সেইটো যেনেবা বহুত মানে মানুহৰ মানে ক্ষতি হয় আৰু। সেইটো সেইবিলাক মানে বহুত আছে হয়-হয়-হয় সেনেকুৱা হয়। মই সেই সেইটোৱেই ভাৱে আৰু। আৰু চইল পলিউচন ক'লে আমি যেতিয়া মাটি পলিচন না সেইটো যেনেকুৱা হয় যেতিয়া এতিয়াতো আৰু ঘাঁচৰ কিবা এটি সৰু-সৰু যেতিয়া সেইটো কি কয় ঘাঁচ
ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য।
অঁৰা কিনে হয় সিয়াতে আৰু কিবা কিবা ৰাসায়নিক সেইটো কিব কৈ আহ সেই আৰু কি ইয়াতে কিবা হয় হয় হয় অহ হয় ইয়াতে পাইজন দেই না প্ৰয়োজন সেইটো বি সেই বস্তু ঔষুদ্ধেই ঔষুদ্ধি হয় হয় মৰা নিচিনা নিচনা হয় সেইটোৱে আমাৰ মাটিত মাটিত মানে ইয়াতে আৰু কিবা আৰু ৰুব কিবা ফল ৰুব কিবা ৰুব সেনেকুৱা ৰুই সেইটো আমি খাই ইটো ইয়াতে দেহাটো আমি সেনেকুৱা মানে আহ নষ্ট হৈ গৈছে আৰু আমাৰ যেতিয়া মানুহকেইটা জীয়াই থাকতে জীৱনে সেইটো খাই মানে নষ্ট হৈছে সেনেকুৱাই বহুত পলিউচন হৈ আছে আৰু মানুহ জীৱনত সেনেকুৱা মানে সেই আৰু সেই ইয়াতে যেনিবা আৰু এই খেতি কৰাতে বহুত বস্তু ঔষধই কিবা ৰস সাৰ দ কিবা ইউৰিয়া দ কিবা সেনেকুৱাই বহুত মানে পলিউচন হৈ আছে তাৰ পিছতে আৰু ফাৰ্মতে দ কে ফাৰ্মত কৰাতে আমি বহুত ৰাসায়নিক বস্তু কিবা মেডিচিন দ সেইটো দ সেনেকুৱা যেতিয়া চৰাই ফাৰ্ম কৰে ইয়াতে কিবা দে ৰাসায়নিক কিবা কিবি মানে ফতকে ডাঙৰ হোৱা এই বস্তু খাই মানুহ বহুত মানে ক্ষতি হৈ আছে আৰু সেইটো মই ভাবি আৰু না ইয়াৰ পৰাই বহুত পলিউচন হৈ আছে মই সেইটো ভাবে আপুনি হয় হয় আপুনি ইয়াৰ কি ভাবে হয় হক'বাচোন দে
অ অ আপুনি ঠিকে কৈছে বাৰু আপুনি কথা কেইটা মানে যদি আপোনাৰ তেওঁ পৰা মই কওঁ যে আপুনি কৈছে যে প্ৰথম যান য'ত মানে বহুত আৱৰ্জনা লেতেৰাবোৰ পেলাইছে যাৰ ফলত মানে কি -
হয় হয়
এ বায়ুৰ ফলত মানে কি বায়ুৰ ৰোগ হৈছে পানী হৈছে চাছ ৰোগ হৈছে মানুহৰ
হয় হয় হয়
আপুনি পানীত যিটো কলে আপুনি যে নদী বিল এইবিলাকত প্লাষ্টিক পেলাই কচলে ন
হয় হয় হয়টো পলিউশ্যন হয় হয় হয়
তাৰ পৰা মানে কি টাইফইড কলেৰা ডায়েৰিয়া আদি বেমাৰৰ মানুহ মাজত দেখা
হয় হয় হয় হয় আগতে আগত মানুহ সেনেকুৱাও খাইছিল আৰু যেনিবা পানীটো সেই সেইটো খাইছিল এতিয়া টো আৰু বহুত মানে চেফটি হৈ আছে যেনিবা পানীটো বহুত ফ্ৰী মানে যেতিয়া এতিয়া হয় দমকলৰ ফিল্টাৰ সেনেকুৱা আৰু ৱাটাৰ চাপ্লাই সেনেকুৱা দি আছে বহুত মানে ডেভলপ হৈ আছে পানীৰ
আজিকালি বাৰু অলপ পানী চানী মানে চাফাকে খাব পাৰি আৰু আৰু লগতে অ মাটি মানে কি আপোনাৰ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য তাৰ ফলত মানে মাটিত ৰাটো কমাই আছে আৰু সব শব্দতো আৰু কি ক'ম আৰু যান যাতায়তৰ শব্দ কল কালখানা এইবোৰৰ শব্দ ত'হেনেকুৱা আৰু যদি মই শেষ পদত প্ৰায় মানে আৱশ্যকীয় কথা কওঁ মানে প্ৰদূষণৰ মেইন কাৰণ হৈছে জনসংখ্যা বৃদ্ধি। আৰু আপোনাৰ বনাঞ্চল ধ্বংস যান-বাহনৰ অত্যাধিক ব্যৱহাৰ, প্লাষ্টিকৰ ব্যৱহাৰ এতিয়া যদি মই শেষত প্লাষ্টিকৰ ব্যৱহাৰটোৱে কওঁ আৰু উদাহৰণ প্লাষ্টিকৰ য'তে ত'তে নালাত পেলাব মানে মহানগৰৰ অঞ্চলত আৰু এতিয়া নালাত বোৰ জাম লাগি যায় পানীবোৰ ওলাই যাব নোৱাৰে নদীত পৰিব নোৱাৰে এইটো মানে কি বানপানীৰ সৃষ্টি হৈ যায় আৰু তো মানুহে নিজে সজাগ হ'ব লাগে আৰু সচেতন হৈ মানে জাবৰ জোথৰ গ এঠাইত পেলাব লাগে। যাৰ যাৰ জৰিয়তে প্ৰদূষণটো অলপ কমকে হয় আৰু পাৰিলে মানুহে কি পাঁচ তাৰিখে বুলি নহয় জুনৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা সদায় এডালকে গছ ৰুব লাগে আৰু যিমান পাৰে।
হয় হয় হয় সেইটো, সেইটো মানে বহুত হয় হয় সেনেকুৱা কৰিলে বহুত ভাল মানে আমাৰ প্ৰকৃতি বহুত ভালে থাকিব ফ্ৰেছে থাকিব মানে হয় জীয়াই থকা দি বহুত কাম হয় হয় হয়।
অ অসমীয়ত মানে এষাৰ কথা আছে ন মানুহে নখ জোকাৰিলে নৈ বয় মানে তাকো ৰাইজে নখ জোকাৰিল নৈ বয় ত' মানে কি? এজন এজন মানুহে যদি সজাগ হয় মানে সেই প্ৰদূষণটো কমি যাব আৰু
হয় হয়, হয়।
প্ৰত্যেকে মানে এটা পদক্ষেপ ল'ব লাগিব আৰু
হয় হয়।
অৱ তাকে আৰু আপুনি শেষত কি ক'ব?
হয়।
হয় আপুনি শেষত কি ক'ব বিচাৰিব?
হয়, মই বিচাৰোঁ সেইটোৱে যেতিয়া সেইটোৱে মানে ভালকে জীয়াই ৰাখিব লাগিব যেনিবা গাছ গছনি আৰু জন্তু বিলাক জীয়াই বাই জীয়াই থাকিব বা গছ-গছনি লাগিব। পানীটো ভালকে লাগি থাকিব লাগিব। যেনিবা আৰু সেইবিলাক যেনিবা চইল মাটিটো মানে ক্লিন কেয়াৰ ৰাখিব লাগিব যেনিবা সিহঁতে উখুত কিবা মেডিচিন দিব নালাগে আৰু সেইটোৱে মই ভাবে আৰু সেইটোৱে, হয় হয় আৰু হয়।
অ অ
আৰু কল-কাৰখানাবিলাক সেইটো মানে দূৰত থাকিব লাগিব। মানুহ জীয়াই থাকে ওচৰ হৈ থাকিব নালাগিব সেইটো আৰু মই ভাবে আৰু না
বহুত ভাল লাগিছে অ আপোনাৰ লগত কথা পাতি। হয় আমি কথা পাতাত এইখিনিতে সমাপ্ত কৰিম।
হয়, হয়, ঠিক আছে বাৰু।
হয়, হয়, ধন্যবাদ থাকিল।
ধন্যবাদ ধন্যবাদ।
হয়।